ত
হেল্ল
উম, কি কৰি আছা?
একো কৰা নাই বৰ্তমান ফুৰিব আহিছো।
উম আৰু ভাত-চাত খালানে?
ভাতটো খালো বৰ্তমান
অ আৰু বাইদেউ কি কৰি আছে?
উম বাইদেউ ঘৰত আছে মই পিনে ঘূৰিব আহিছো।
অ মা বাবা ঘৰতে আছে ন।
অ
উম আৰু মই শুনিছিলো তুমি বোলে এটা দোকান খুলিছা?
দোকানতো খুলিছো এতিয়া বেছি দিন হোৱা নাই।
অ কি জোতা-চোতা দোকান খুলিছা নেকি কাপোৰ কানি এনেকাে কিবা খুলিছা?
অ জোতা, কাপোৰ এইকেইটা অ সেনেকাই। জোতা, কাপোৰ এইকেইটাও থও মানে। লাহে ধীৰে বিজনেছটো ডাঙৰ কৰিম।
অ ধুনীয়া-ধুনীয়া হয়, আগবঢ়াব লাগে বন্ধু উ
নিশ্চয় তামানে
উম আৰু বিজনেছ খুলিছা তুমি মোক অকমান কিবা কোৱা আইডিয়া। এতিয়া, মইয়ো খুলিম বুলি ভাবিছো, কিবা এটা বিজনেচ।
তুমিও কৰিবা নেকি?
উম, প্ৰথমতে তুমি পইচা কিমান ইনভেষ্ট কৰিলা বিজনেচত?
পইচাটো, বৰ্তমান বহুত গ'ল।
বহুত গ'ল ন? এনে, দছ বিছ হাজাৰ টকাত খুলিব পাৰি নে, এটা সৰু দোকান?
লাহে-লাহে বৰ্তমান।
উ, উ। ঠিকে আছে, মইয়ো খুলিম বুলি ভাবিছো মোক, উ উম।
ঠিকে আছে।
এ ঠিকে আছে। আৰু ফুৰিব চুৰিব যাবা না কোনোফিলে, অকমান সময় মিলাই কেনে? মই ভাবিছো ফুৰিবলৈ যাওঁ। ফুৰিবলৈ যাওঁ ভাবিছো, গুৱাহাটীছ অ শ্বিলং।
এইটো ঠিকে আছে বাৰু ফুৰিব যাব। অ। ফুৰিব লাগে, মাজে মাজে।
অ অ অ ওলাই যাবা, যাম।
অ একেলগতে।
ওলাবা আৰু কালি, কালি মানে আহিম নহয় তোমাৰ দোকানত কাপোৰ চাপোৰ কিনিবলৈ। উম।
কি কোম্পানী লাগিব? অ।
অ মোক, মোক ভাল এটা কোম্পানীৰ, উ কাপোৰ থৈ দিবা। উম, কাৰ্গ চাৰ্গ। কাৰ্গ পেন কেইটা থৈ দিবা, তাৰ পিছত আৰু কি, মম জিন্ছ কেইটা থৈ দিবা। স্কাই ব্লু চাৰ্ট কেইটাত থৈ দিবা, মই ল'ম। এনে প্ৰাইচ কিমান থৈ আছে, প্ৰাইচ, দামটো কিমান বাৰু?
দামটো বেছি নহয়, পাঁচশ টকা।
উম, ঠিকে আছে। মই গ'লে, অকমান ডিছকাউণ্ট লগাই দিবা।
অ।
ডিছকাউন্ট দিয়াৰ পিছত আৰু মইয়ো ল'ম কাপোৰে। দুই তিনি যোৰ ল'ব আছে। আৰু লগতে কি, চচমা চচমা থোৱা নাই নেকি বাৰু?
লৰাৰ বস্তু চব আছে, ঘড়ী, চচমা।
অ ঠিকে আছে তেন্তে উম ঘড়ী অকান, ভাল থৈ দিবা।
উম।
ঘড়ী থোৱাৰ পিছত, ঘড়ীও লম। আৰু কলেজ চলেজ গৈ আছে নে নাই? কলেজ গৈ আছা? কলেজ গৈছিলা আজি বা, অহ আজিতো বন্ধ বাৰু। কলেজ চলেজ গৈ আছা না?
অ।
অ।
আও তুমি বৰ্তমান কি কৰি আছা?
এনে মইতো বহি আছোঁ। টিভি চাই আছোঁ।
এই আচ্ছা। অ'
টিভি চাই আছোঁ অকলে, ম'গলী মুভি চাই আছোঁ ম'গলী।
অ'
উম, উম। অ' চাহ তাহ খাই একেবাৰে বহি আছোঁ। চাৰিটা বজাতে খাই দিলো‌ঁ।
হ'ব দে।
উম, আৰু মই কৈ আছিলোঁ ফুৰিব যাম, তুমি যাবা না?
যাম টো
ফুৰি ফুৰিব যাবা না। উম, মানে এনে কৈ আছোঁ ফুৰিব যোৱাৰ লগতে ন দহ হাজাৰ এটা টকা ধৰি ল'বা বাজেট ইমানে আৰু তাত মানে খোৱা বোৱা ৰুম চুম দুই চাৰি দিন অকন ঘুৰি ফুৰি আহিম। তাত আৰু লগতে ফটো চটো তুলিম। ফটো চটো তুলিম ডি এছ এল কেমেৰা আছে যদি ধৰি ল'বা। মই এটা কেমেৰা ধৰিম। তাৰ পিছত অকণ ভালদৰে ফুৰি আহিম।
ৰুম ভাড়া কিমান দিন থাকিলে। হেল্ল' হেল্ল' হেল্ল' হেল্ল' মাইকঠিক
থাকিম বাৰু
দুইদিন।
হ'ম একচেট হ'ব লাগিব। আকৌ ফুৰা ঘুৰা ফুৰা কৰিব লাগিব।
অ'
ওৱাটাৰ ফল কেইটা চাব লাগিব।
উম, যোগৰ কেইটা।
হেইটোৰ উম, উম, মোক টোৱে কৈছোঁ।
উম।
আৰু খবৰ খাতি চ'ব ভাল না?
ভালে আছে বৰ্তমান।
উম, আৰু ক'ত ফুৰিব ওলাইছা?
অ'
উম, আৰু কেনেকা আজি দিনটো কেনেকা গ'ল বাৰু।
দিনটোতো ভালে গৈছে। এই কলেজ চলেজ যোৱা নাই। গেম চেম খেলিলোঁ।
অ' কি গেম খেলা বাৰু?
ফ্ৰী ফায়াৰ।
অ' ফ্ৰী ফায়াৰ মইয়ো খেলোঁ দেখোন। তোমাক কেতিয়াওঁ লগ নাপাওঁ।
অহ'
আডি চাইডি ক'বা বাৰু খেলিবলৈ ইউ আডি হ'ব। অ হ'ব মই দিম, খেলিম। উম আৰু এনেকৈ ক'ত ক'ত ওলাই ফুৰিব ক'ত গৈ আছা চেণ্টাৰ ফিলে পাৰ্ক ফ্লে।
বৰ্তমান এতিয়াতো মই দৌৰিব গৈ আছিলো দৌৰিব।
অ, দৌৰিব গৈ আছো, দৌৰা দৌৰা ভালমতে দৌৰা।
অ।
দৌৰা অকণ খৰিটো বনোৱা আৰু দিনত পানী - চানী খোৱা নে নোখোৱা? পানী - চানি খাবা।
অ।
তেতিয়াহে দৌৰা আৰু ড্ৰাই ফ্ৰুট কেইটা খাবা ভাল ভাল বস্তু খাবা তেতিয়াহে গাতোত লাগিব।
উম তেতিয়া শৰীৰ হ'ব।
উম উম উম। আৰু কি তুমি চাকৰি - তাকৰি কৰিবা নেকি ভাবিছা? অ বিজনেচ কৰি আছা ন, অ আৰু তোমাৰ ল'ৰা - ছোৱালী ভালনে?
অ ভালে আছে।
অ, বৌজনী কেনেকে আছে ভাল নে?
বৰ্তমান ভালে আছে।
অ। ঠিকেই আছে। উম ঘূৰা অকণ, শৰীৰ বনোৱা ভাল ভাল বস্তু খাই।
অ।
এনে বেয়া বস্তুকেইটা নাখাবি উম আৰু দোকানটো বাৰু বন্ধ কৰি কেনে গৈছা না?
নাই দোকানত আছে মানুহ।
অ অ মানে তুমি দি খালো মানে এইফালে দোকানৰ পৰাও পইচা কামাও। এইবিলাক গা বনাই লওঁ আৰু তাৰ পিছত ভাল ভাল খাম।
উম এইটোও ভাবিছো।
উম জিম চিম জইন কৰি ল মানে ওচৰত নাই বাৰু জিম?
জিমটো ওচৰতে আছে মানে
ৱৰ্কআউট কৰিবা।
টাইম নাই না জিম যাব।
উম উম উম উম আৰু ৰাতি কি মানে খাবলৈ কি বনাই আছে ঘৰত?
খাবৰ কাৰণে মাছ বনাব নেকি?
উম উম ধুনীয়া খাব লাগে। আজি দিনটো সেইফালে কেনেকা গ'ল? বৰষুণ পৰিছে ৰ'দ পৰিলে।
উম, বেয়া ধুমুহা বতাহ দিছে।
উম উম, আমাৰ ইফালেও বৰষুণ দিছিলে। বৰষুণ।
আৰু নাই
অ আমাৰ ইফালে বৰষুণ পৰি আছে।
পুৰা
উম, মই কৈ আছো, উম উম উম। মই কৈ আছিলো লগৰকেইটাৰ লগত তুমিও ওলাই যাবা পৰহি মানে পৰহি। নহ'লে তাৰ শুকুৰবাৰৰ নিচিনাত ফুৰিব যাম দেই শ্বিলঙত
অ।
ওলাই যাবা চবজন যাম উম ভালে ভালে গৈ আহো লগত ন দহ হাজাৰ টকাত এটা ধৰি লবা।
অ
সেইটোয়ে আৰু কৈ আছিলো আৰু গৰম চৰম কাপোৰ আছে যদি এযোৰ দুযোৰ ধৰি ল'বা কাৰণ ঠাণ্ডাও লাগিব পাৰে না দুই তিনিদিন থাকিম অ নতুন নতুন জেগাত সেইটো কাৰণে
এতিয়া আমিতো নতুন যাম না তাৰ পানী অচৰ নকৰিব বেমাৰ চেমাৰ হৈ যাম
অ হয় হয় হয়। অ হয় সেইটো বেমাৰ চেমাৰ পৰি যোৱা উম উম সেইটো কাৰণে অকণ ভালদৰে মানে নিজে চাইকিনে যাব লাগে নতুন জেগা পোৱা বোৱা চেঞ্জ হব পানী চানী চেঞ্জ হ'ব লগতে বতাহ চতাহ চেঞ্জ হ'ব। বেমাৰো হব পাৰে না সেইটো কাৰণে গৰম কাপোৰ ধৰি ল'বা বাইকে দি যাম বাইক ওলাই ল'বা দেই তোমাৰ বাইকটো লৈ ল'বা। আহ তেল দিফুত গৈ কেনে তেল চেল টেংকি ফুল কৰি ল'বা
উম সেইটো কৰিব লাগিব।
তেল ডিফুত গৈ তেল চেল ভৰ্তি কৰি ল'বা। দিয়া হ'ব ন তোমাক মই পিছত কল কৰিম দেই।
অঁ হ'ব।